হেল
অ শুনা পাইছেনে?
অ পাইছো দিয়া।
অ কি কৰি আছে?
এইয়া এইমাত্ৰ ভাত পানী খালো।
হম।
এতিয়া শুম আৰু অকমান দেৰিকে।
অ' ঠিক আছে, ঠিক আছে।
মই এইখন কিতাপ এখন পঢ়ি আছিলো ৰ'ব আজি। ইমান সময় মানে আগতে পঢ়িছো কিতাপখন, কিন্তু আজি মানে অলপ মান মৰ্ণিং ডিউটি আছিল যে ৰাতিপুৱা ডিউটি কৰি আহি, সন্ধিয়াৰ পৰাই আপুনি ত পঢ়িছেই চাগে 'অসীমত যাৰ হেৰাল সীমা' যে কিতাপখন?
অ' হয়' হয়' মই পঢ়িছো, বহু বছৰ আগতে পঢ়িছিলো, কিন্তু মানে মোৰ প্ৰিয় গ্ৰন্থ বুলিয়ে ক'ব পাৰে আৰু আপুনি। ভাল পাওঁ মই কাহিনীটোৱে হওঁক বা, কি কৈছে?
অসমীয়া কিতাপৰ ভিতৰত গ্ৰন্থৰ ভিতৰত, মই সেইখনে মানে বহুত ভাল পাওঁ আৰু।
মইয়ো বহুত আগতেই পঢ়া অলপ অলপ পাহৰিছো কিছুমান ঘটনা।
অ
এতিয়া কয় কাৰণে এবাৰ নতুনকে পঢ়িছো আৰু। ইমান ভাল লাগে ন কিবা এখন কিবা নাটক চাই আছো তেনেকুৱা লাগে।
অ গোটেইখিনি দৃশ্য চকুত ভাহি আহে নিজে নিজে। কাল্পনিক হ'লেও কিবা এটা বিশ্বাস আহি যায় কাহিনী
উম উম উম
হয়।
ঠিকে আছে।
আপুনি কিন্তু বিশ্বাস কৰিবনে কিতাপখন কেতিয়া মানে প্ৰকাশ পাইছিল, আপুনি যদি এটা নে অন অনুমান লগাই চাওকচোন। কিমান বছৰ আগতে কিতাপ খন প্ৰকাশ পাইছিল।
হেৰি স্বাধীনতাৰ আগতেই প্ৰকাশ হৈছিল নিকি।
হয়।
অ মানে মোৰ চনটো মনত নাই। ঊনৈশ পঞ্চল্লিশ ন ঠিক আছে।
ইমান বছৰ আগতে লিখি থোৱা গ্ৰন্থখনো আজিলৈকে মানুহে ইমান প্ৰিয় কৰি তুলিছে।
অ ঠিকে আছে, আপুনি তাৰে কোনটো চৰিত্ৰ ভাল পায়?
মই গোটেইখিনিটো তেনেকে ইমান মনত নাই তথাপিও অ' চম্পাৰ চৰিত্ৰটো ভাল আছিল।
উম চম্পা আটাইতকৈ ধুনীয়া আছিল উম।
হয় হয়
চম্পা বৰ ধুনীয়া এজনী আৰু গৌৰী আৰু চন্দন আছিল নহয় জানো
অ চন্দন আৰু গৌৰী আছিলে।
চন্দন আৰু গৌৰী সিহঁত দুজন প্ৰেমিক প্ৰেমিকা আছিল।
অ
আৰু চম্পাই চন্দনক ভাল পাইছিল।
ভাল পাইছিলে হয় হয়, তেওঁ শেষলৈকে ভাল পাইয়ে থাকিল।
অ' কিন্তু নাপালে আৰু।
নাপালে।
উম, কাহিনীটো এখন মানে হেৰি এখন গাওঁ গাঁও বুলি ক'ব পাৰি ন গাঁও এখনৰ কাহিনী আছিল নেকি
অ', গাঁওৰে কাহিনী আছিল বাৰু, গাঁওখনৰ নাম টো মনত আছে নে আপোনাৰ?
গাঁওখনৰ, নদীখনৰহে নামটো মনত আছে মোৰ কাঞ্চনমতী আছিল নেকি নদীখন।
অ', কাঞ্চন নদীখন আৰু গাঁওখন কমল নগৰ আছিল।
অ', কমল নগৰ কমল নগৰ তাকেই। তাতে হেৰি আছিল ন মানে মানুহখিনি মানে এই বিহু চিহু এইবিলাক, মহ' যুঁজ এইবোৰ পালন কৰা বহুত ধুনীয়াকে মানে বাখ খ্যা কৰা আছে।
অঁ, উপন্যাসখনে এটা, এটা অধ্যায়ত এটা এটা ঘটনা ব্যাখ্যা কৰা হৈছে, ম'হ যুজৰো এটা ঘট টনা বিশে
ঘটনা আছিল তাকে, সেইটো মোৰ মানে চ'ব মানে এতিয়া কিতাপখন পঢ়ি আছো যদিও, সেইখিনিলৈ গৈ পোৱা নাই, কিন্তু মানে সেইখিনি আগতে পঢ়াখিনি অঁ পঢ়া খিনি মনত আহি আছে।
অঁ উহু
তাৰে
লিখক জনৰ নাম কি আছিল বা?
লে কাঞ্চন বৰুৱা আছিল, কিন্তু এনে আচল নামটো উম, বেলেগ আছিল। কিবা ভুৱন মোহন, এনেকুৱা আছিল নেকি, ভুৱন মোহন বৰুৱা।
অঁ অঁ, কাঞ্চন বৰুৱাটো ছদ্ম নামহে আছিল চাগে ন'?
অঁ, অঁ, ছদ্মনাম, কাঞ্চন বৰুৱা আৰু বহুত কিতাপ আছিল, বহুত কিতাপ লিখিছিল তেওঁ।
তিনিখন মান আমাৰ ঘৰত আছে, বও পুৱতি তৰা বুলি এ
পুৱতি তৰা, অঁ, পুৱতি তৰা আছে আৰু এখন কিবা আনচ, নাই পাহৰি গ'লোঁ বাৰু। নামটো মনত নাই, নামবোৰ শুনিলে মনত আহিব।
গ্ৰহকান্ত নে, গ্ৰহনান্ত কিবা এখন এনেকুৱা আছিল, তাৰ পৰা মায়ে পঢ়ি বহুত ভাল পায়, তেওঁৰ কিতাপ বোৰ।
উম, মায়ে আগতে গ্ৰন্থমেলাত মোৰ মায়ো আৰু গ্ৰন্থমেলাত গ'লে তে, তেওঁৰ কিতাপ এখন কিনেই, নিশ্চয় কিনে, বৰ ধুনীয়া, ধুনীয়া কিতাপ লিখে।
হঁ
ঠিকে আছে বাৰু বাকী আৰু কি কি কিতাপ পঢ়িছে আপুনি অসমীয়া?
অসমীয়া মই তেনেকে পঢ়া নাই। মিৰি জীয়ৰীখন আধা পঢ়িছিলো। তে সেইখনো এখন অন্যতম উপন্যাস। অসমৰ আৰু মাকাম খন পঢ়িব বৰ ইচ্ছা আছে মোৰ।
অলপ মান কিতাপবোৰ বৰ ডাঙৰ মানে অকমান সময় লাগিব কিন্তু মানে নিচা থকা মানুহে বাৰু বেছি সময় নলয়, কিতাপখন পতকে সোনকালে পঢ়ি দিব পাৰে মই মানে শ' কটা মানুহখন কিতাপখন পঢ়ি আছিলো পঢ়ি আছো যদি য়েছে দৰজে ঠংচিৰ কিতাপখন কাৰ্বি মানুহ কাৰ্বি লেখক তেওঁ কিতাপখন মানে ভালেই এ কাহিনীটো মানে মই আগবাঢ়িব পৰা নাই, কাৰণ কিছুমান বাখ্যা মানে ইমান ঘৃণণীয় হিচাপত আছে, মানে এই যিবোৰ মানুহে মানে শ' মানে ডেড বডি শৱবোৰ কাটে সেই কটা মানুহজনৰ বাখ্যাটো মানে অতি ঘৃণণীয়কে আছে মানে কিছুমান সময়ত মানে এইটো পঢ়িব নোৱাৰি। মানে অলপমান মনতো অলপ কিবা লাগি যায় আৰু মানে, ভ ভাবি যিহেতু অকমান মানে এ এ আজৰি সময়ত পঢ়ো। আজৰি সময়ত মানে তেনেকুৱা এটা ছবি মনলে আহিলে অলপমান- হেৰি হয় আৰু অসুবিধা হয় সেইকাৰণে কিতাপখন মানে আগবঢ়াব পৰা নাই মই।
পৰা নাই অ ময়ো তেনেকুৱা কিতাপ পঢ়িব নোৱাৰিম। জানাই চাগে মোৰো সৰুৰে পৰা এইবোৰক লৈ বহুত ভয়। মৃতদেহৰ কথা ক'লে বা শ্মশানৰ ওচৰেদি ওচৰেদি গ'লেও মোৰ বহুত ভয় লাগিছিল আগৰে পৰাই।
অ ভয় লাগে অলপমান মোৰ বাৰু এনেকুৱা হেৰি প্ৰ প্ৰতি ভয় নাই।
অ অ তথাপিও বেয়া লাগে আৰু ঘিণ লাগে অকণমান।
তাকে
হয় বাকী আৰু অসমীয়া উপন্যাস মই তেনেকে পঢ়া নাই।
মই ইয়াতে হেৰিখন পঢ়িলো- কিতাপ এখন আছিল কাঞ্চন বুলি লেখক কোন আছিল আছিল পাহৰিলো বাৰু কাঞ্চন কিতাপখন বেছি দীঘলীয়া নহয় মানে। ঠিক এটা মানে তিনি চাৰি দিনত যদি আপুনি পঢ়ি থাকে সেইখন সুন্দৰকে সমাপ্ত হৈ যায় তিনি চাৰি দিনৰ ভিতৰত কাহিনীটো মানে অলপ এজনী নাৰীৰ কাহিনী আছিল।
উম
নাৰীৰ জীৱনটোৰ কথা সেইটো মোৰ ভালে লাগে পঢ়ি। সেইখন পঢ়িলো আৰু অসমীয়া আগতেতো বহুত কিবা কিবি পঢ়িছিলো মানে এটা এটা কাহিনী থকা কিছুমান কিতাপ। এনেকুৱা ধৰক ভবেন্দ্ৰনাথ শইকীয়াৰ সান্ধ্য ভ্ৰমণ। তাৰ পাছত আৰু চিলিকন ভেলীৰ মানুহ বুলি এখন কিতাপ আছিল। বৰ ধুনীয়া ধুনীয়া কাহিনীৰ দুটামান আছিল তাতে মানে এতিয়াও মনত আছে তেনেকুৱা কাহিনী। বাকী ইংলিছ অলপ পঢ়া যায় ইংলিছ নভেল বোৰৰ।
অ', অ, আপোনাৰ তাৰ মানে কিতাপ পঢ়াৰ প্ৰতি নিছা আছে। আৰু
এতিয়াতো কমিলে মানে এতিয়া যে পঢ়াই নহয়। অলপমান মানে কিছুমান নিজৰ হবি কিছুমান কন্টিনিউ কৰিব পাৰিলে ভাল লাগে। দিয়কচোন। কিন্তু, বৰ্তমান সময়ৰো অভাৱ আৰু মোবাইলো অলপমান সেইটো আৰু মিছা কলেও নহব মবাইলটো টিভপ থাকিলে, আৰু কিতাপৰ প্ৰতি অলপ সেইটো কম কম হয়। আৰু
অ', আজিকালিৰ প্ৰজন্মৰ নায়ে চাগে তেনেকে কিতাপ পঢ়িব পৰা আমাৰ বয়সৰ আৰু আপোনাৰ বয়সৰ কোৱা নাই।
আৰু অ', তাকে তথাপিও এছাম আছে। এই কিতাপ পঢ়ে।
অ' থিকে আছে। বাকী আপুনি ভাত অ, কওকচোন
কি নাম আছিল? কৌশিক নন্দন নতুন যে, লেখকজন সৰা ফুল, ৰাধা সেই লেখক তেওঁৰ যোনে লিখিছে আৰু অৰ্ণফুল ক ৰন আৰু ৰাধা তেওঁৰ কিতাপ বোৰো মানে বৰ্তমান অকমান নতুন প্ৰজন্মই আঁকোৱালি লৈছে। মই তেওঁৰ পৰা স্কুলখন পঢ়িছো আৰু ৰাধাখনৰ বিষয়েও অলপমান মানে এনেকোৱা ধৰক ইন্টাৰভিউবোৰত যে কয় সেইখিনি অলপ শুনিছো।
অ', অহ
আছে পঢ়াহে হোৱা নাই খালি সৰাফুল খন পঢ়িলো সৰা ফুলখন মানে একেবাৰে তেওঁ যেনেদৰে ভাবে আৰু মানে প্ৰতিজন মানুহৰ ভাৱ ধাৰা ভাৱ ধাৰণাবোৰ বেলেগ বেলেগ নহয়। তেওঁৰ যিটো মানে ভাৱ মানে যিকোনো ক্ষেত্ৰত এজন মানুহৰ প্ৰয়োজনীয়তাই হওক এজন মানুহক এৰিলে কেনেকোৱা কি কি হয়, সেইবোৰ মানে বহুত ধুনীয়াকে লিখিছে। আৰু সেইবোৰ আমাৰ মনত চলিয়ে থাকে, তেওঁ ধুনীয়াকে লিখি দিছে আৰু সেইটোৱে।
অ', অ
তেওঁৰ মানে কিতাপবোৰ পঢ়িলে কাৰো প্ৰতি একো বেয়া ভাব ৰাখিব নোৱাৰি আৰু মানে নিজৰ জীৱনটো নিজে গৈ থাকে তেনেকোৱা এটা আহে আৰু।
এহ
আপুনি এখন মোক ভাল চাই অসমীয়া উপন্যাস এখন ক'ব চোন মই পঢ়িব পাৰা।
অ', অসমীয়া?
অসমীয়া অ মই অসমীয়া উপন্যাস মানে তেনেকৈ পঢ়া নাই। আজিলৈকে মানে এখন যদি ভাল চাই উপন্যাস যদি কৰে নাম
অসমীয়া বৰ্তমান মই আপোনাৰ ঘৰতে থকা আপুনি কাঞ্চনখন পঢ়িব পাৰে। বাকী অসমীয়াৰ লগত মোৰো বহুত দিনলৈ মানে সেইটো নাই সম্বন্ধটো অলপ কমিছে। তথাপি আপুনি ৰাধাখনো পঢ়িব পাৰে যদিহে অলপ কোমল কোমল কথা ভাল পায় আৰু মানে বহুত ষ্ট্ৰং কাহিনী নাই মানে একদম কিবা যেনা একদম সাংঘতিক ক্লাইমেক্স এটা যদি বিচাৰে এতিয়া নহ'ব নে লা এ এটা তাই আৰু মানে খোলা সৰল কাহিনী লাহে লাহে এটা কাহিনী গৈ থকা উম
অ ঠিক আছে বা মই পঢ়িম বাৰু।
পঢ়িম পঢ়িব পঢ়িব
অ
ঠিকে আছে বাৰু হ'ব দিয়ক, ভাত পানী খালো খালো। ঠিক আছে হ'ব দিয়ক ৰাখিছো এতিয়া উম
ঠিক আছে শুভৰাত্ৰি
উ শুভৰাত্ৰি